অ'।
শুনিছ?
অ শুনিছো ক
এতিয়া মাততো ঠিককৈ আহিছে নে?
অ ঠিকে আহিছে ক
অ এতিয়া বানপানী গুৱাহাটীত যিটো বানপানী হৈ আছে তাৰে কাৰণেও এনকা এইবোৰ প্ৰব্লেম হ'ব পাৰে চাগে
হয় চাগে অ
অ আজিতো গুৱাহাটীত বহুত বৰষুণ দি আছে ৰাতিপুৱাৰে পৰা তহঁতৰ সিফালে দিছে নে বৰষুণ
দিছে বহুত বৰষুণ প্ৰথমতেতো ৰ'দ ওলালে তাৰপিছত দবা পিটা বৰষুণ
দবা পিটা বৰষুণ সেইটোৰ কাৰণে আমাৰ কাহিলী পাৰাৰ ৰাস্তাটোত বেলতলা জো'ৰড এইবিলাকত পুৰা বানপানী বানপানী হৈ গৈছে তো গম পাইছ নে তই অ', অ, বানপানীৰ কাৰণে কিয় হৈছে জাননে এইবোৰ তোৰ ইমান আমাৰ নলা বিলাকৰ অৱস্থা দেখিছ কি হৈছে। আমাৰ অফিচৰ সমুখৰ নলাটোৰ অৱস্থাই দেখো নাই। দুনীয়াৰ মানুহ বিলাকে প্লাষ্টিক পলিথিন সেইবোৰ পেলাই থৈ দিয়ে সচাকে এইবোৰে এইবোৰে আৰু কি জান গভ চৰকাৰেতো কৰে ধৰচোন মানে চৰকাৰটো চাফা কৰেই কিন্তু চাফা কৰিলে কি হব? আমাৰ মানুহখিনিৰোতো অকমান নিজে নাগে ন আমাৰ মানুহখিনিয়ে ত একো নাই। তোৰ ৰাস্তাৰ ওচৰতে তোৰ এই পাণ দোকান এইবোৰ যে দিয়ে দোকানী- দোকান চিখাই দোকান চবে পাচলি যে দোকান বোৰ দিয়ে দি পেলাই তোৰ কি কৰে? ৰাতি হলে সেই পাচলি বিলাক ইয়াতে পেলাই থৈ পেলাই গুচি যায়তো সিহঁতি
অ',
সেইটো পাচলিবোৰ জলালে পাচলিবোৰ কি হয়? পচি পচি পচি তোৰ পানী যাব নোৱাৰা কৰি দিয়ে। এই যে গণেশগুৰিত যে আমাৰ যে তোৰ সেই আমি যে পাৰ হৈছিলো যে মাজৰ চৰ্ট কট ৰাস্তাটো যে
অ'
আগতে যে তই আৰু মই স্কুলৰ পৰা আহোতে অফিচৰ পৰা আহোতে যে ৰাস্তাটোৰে যে পাৰ হৈছিলো। তাত যে চব্জি বেপাৰী বিলাক যে বহে যে গধূলি গোৱাৰ পিছতটো লেতেৰা বস্তু ওলাই ন এইবিলাক এই যে পাচলি বাকলি চাকলী বিলাক বস্তা চস্ এইবোৰ কি কৰে জানানে নাই তাৰে কাষত যে সেই নলা ডাঙৰ নলাটো যে আছে।
অ',
সেই ডাঙৰ নলাটোতহে পেলাই থৈ গুচি যায় সিহঁতি ৰাতি হলে
অ'
পেলাই থৈ যোৱাৰ লগে লগে কি হ'ল সেই নলাটো বন্ধ হৈ যোৱাৰ লগে লগে গণেশগুৰিৰ পানী খিনি ওলাই যাব নোৱাৰে তোৰ আৰু আমাৰ যে কাহিলী পাৰাত আমাৰ যে জনুজ দোকানখন ষ্টেট বেংকৰ সন্মুখত যে পানী হয় ত কিহৰ কাৰণে অ, এ ফুটপাথটো মানে এ সেই মানুহ আহি পেলাই চাফা কৰিছে হা এই জি এম মাৰি পেলাই চাফা কৰে যে এ এইবোৰ দাঙি দাঙি সেই নলাবিলাক চাফা কৰিছে। নলা চাফা কৰোতে মই অফিচলৈ যাওতে মই দেখিছো গোটেই হে প্লাষ্টিক ওলাইছে প্লাষ্টিকৰ বটল তাৰপিছত ষ্টিকৰ কাপ আৰু প্লেটবোৰ ওলাইছে। ত', সেইবিলাক মানুহে তো পেলাইছে।
অ'
পেলাবলৈ আৰু তাৰে কাৰণ তো কি হৈ যায় পানীটো পানীটো নোযোৱা হৈ যায়। পানীটো নোযোৱা হোৱাৰ লগে লগে তোৰ পানীটো ব্লক হৈ যায় পেলাই গোহালিৰ কাষত পৰে
অ।
আৰু অফিচৰ পৰা আহোতে আহেই সেইদিনা এই মই অফিচৰ পৰা আহিলো আৰু আহি আহি এইখিনি পালো তোৰ এই যে এনটো হোটেলখন যে আছে যে
অ, অ।
তাৰ পৰা এই ষ্টেট বেংকৰ ৰাস্তাটো লৈকে এনেকোৱা পানী ৰাম এক ঘণ্টা তাতে ৰিক্সাও ভাল। ৰিক্সা তাৰ লগতে কিমান পানী বাগৰি যায়। আৰু পিছত আহিলে মইয়ো পানীত তেওঁলোকৰ ভাই গোটেই পাতল কৰাৰ আৰু এঘণ্টা ৰখি ৰখি কিবাকে সেইখিনি পাৰ হ'ল। নহ'লে পাৰে গাড়ীয়ে পাৰ গাড়ীবিলাক বেয়া হৈ গৈছে মাজত।
অ পানী সোমাই গৈছে।
পানী সোমাই গৈছে আৰু গাড়ীবোৰ উপঙি আছিলে তাতে।
উ হু।
ইঞ্জিনবোৰ বেয়া হৈ তাৰপিছত আৰু এঘণ্টা মান মানে পানীটো কমিল পানীটো কমিলে মই আহিলো আৰু ৰিক্সাখন কৰি পেলাই। আৰু তাৰ তাতেই তোৰ মাৰুটি কাৰ এখন উপঙি আছে তাৰমানে তোৰ। কোনোবাই চাগে লৈ আহিছিলে সেইখন ইফালেও যাব নোৱাৰে এতিয়া সেইফালেও যাব নোৱাৰে। কিবা মাজতে সেইখন উপঙি থাকিলে। পাৰ হ'ব নোৱাৰে। পাৰ হ'ব নোৱাৰাৰ কাৰণেটো ৰাস্তাটো ব্লক হৈ গ'ল। গাড়ী পাৰ গাড়ী পাৰ হোৱাৰ পিছতহে আৰু বাকী পিছৰ গাড়ীবোৰ আহিব পাৰিছে। ত' তাৰে মানে সেই মেইন কাৰণটো কি হ'ল মানুহবিলাকে বোৰ যধে-মধে ৰাস্তাত পেলাব পেলোৱাৰ পিছত পানী নলাবোৰ ব্লক হৈ যাব নলাবোৰ ব্লক হৈ যাই পেলাই তোৰ পানীটো যাব নোৱাৰা হ'ব। পানীটো যাব নোৱাৰাৰ ত' সেনেকে পানীটো ৰাস্তাত থাকি যায় থকা বানপানী হৈ যায় এতিয়া আমাৰ গুৱাহাটীত। আমাৰটো গুৱাহাটীত গোটেই হৈ গৈছে। বানপানীটো আৰু এজাক বৰষুণ আহিলে তোৰ ভয়ে লাগে আজিকালি অফিচত আহি।
ভয়ে লাগে অ।
অফিচৰ ওলাই আহিবলে ভয় নালাগে তোৰ?
তাকেইটো আৰু তোৰ এই পাহাৰবোৰ যে কাটি পেলাইছে।
অ অ।
এই গছ-গছনিবোৰ কাটিছে তাৰপিছত পাহাৰৰ পানীটো তোৰ ধৰ ডাইৰেক্ট তললৈকে নামি আহে।
অঁ' ধৰি ৰাখিব নোৱাৰে।
ধৰি ৰাখিব নোৱাৰে তললে গুচি আহে সেইকাৰণে পানীটো হেৰি হৈ যায় তাতে আৰু নলা- বোৰ সেইয়া-
অঁ' নলাটো যে পানীটো অতিকে বেছি হৈ যায় মানে লগাতকে পৰিমানতকে- পানী বেছি- অঁ আৰু গছবোৰ নোহোৱা হোৱা কাৰণে ক্ষতি হৈছে। মাটিতো খহি আহে ন' পাহাৰৰ পানীটো।
অহ'।
মাটিও গুচি আহে, মাটি গুচি আহাৰ লগে লগে নলাবোৰ ব্লক হৈ যায়। অঁ আৰু সেইখিনি
এই ভৰলু খনো চা, ভৰলুতো এতিয়া দুয়োপাৰে চ'ব পিনে মানুহৰ ঘৰ চৰ বহিছে- ভৰলুখনেও এতিয়া পানী নিব পৰা নাই ভৰলুখনো লেতেৰা হৈ আছে।
অঁ' অঁ।
সেইটো এটা কথা।
উমঁ' আৰু তাৰ ওপৰে-
তোৰ- আৰু মই কৈছোঁ।
অঁ।
কি এতিয়া আমাৰ অফিচৰ ওচৰত যে সেয়াটো অনিল নগৰ, এইফালে তোৰ নবীন নগৰ দেখা নাই।
অঁ।
সেইটোতো সেয়া সেইবিলাকতো নলাৰ ওপৰতে বনোৱা হেৰি ৰা স্তা, তাৰোপৰি অলপ মানো- বৰষুণ হ'লেই গোটেই ঘৰৰ মাহ ভিতৰত মানুহ পানী সোমায়। বস্তু চস্তু চ'ব ধ্বংস হয়।
ইমান বছৰৰ পৰা সেই মানুহখিনিয়ে সেইবোৰে ভুগি আছে, হয় নে নহয়।
কিমান বছৰৰ পৰা অঁ'।
এই সমস্যাটো কিন্তু সিহঁতৰ শেষ নহ'ব। আমি
ন
তেতিয়াৰ পৰাই আমি শুনিছোঁ নবীন নগৰ যোৰডৰ মানে নবীন নগৰ এৰিয়া- ৰাজগড় এৰিয়া এতিয়াওতো একেই আছে।
সেনেকেই আছে।
আৰু যদিও মানে আমাৰ ফ্লাই অভাৰ বোৰ বনাইছে- বনোৱা এইটো কথা কিন্তু কাৰণ হ'ব পাৰে।
কোনো অঁ' কোনো হেৰি হোৱা নাই সুবিধাজনক হোৱা নাই।
অঁ' অঁ আৰু মানে এটা পৰিকল্পনা নোহোৱাকে বনাইছেতো আমাৰ ইয়াত। আমাৰ যি পৰিকল্প পৰিকল্পনা নোহোৱাকে বনাই ন'। সেই কাৰণে এইবোৰ মানে সমস্যা হ'ব পাৰে।
সমস্যা হ'ব পাৰে অঁ আৰু তোৰ নলা-নদমাৰ বোৰ ধৰ খুব ঘনে ঘনে চাফা কৰি থাকিব লাগিব। বানপানী নহ'বৰ কাৰণে। মাহে মাহে কৰিয়ে থাকিব লাগিব।
কিবা এটা।
পাহাৰ চাহাৰ কটাবোৰো বন্ধ কৰিব লাগিব।
অ', অ', অ', আমাৰ ইয়াতে কি ওলাল? যেতিয়া তোৰ সমস্যাটো আহিবি, আজি বানপানী হৈছে, তোৰ কাইলৈহে চাফা কৰিব।
অ'।
হয় নে নহয়? এই আজি আজি কৰা, পিছদিনাখন কৰিলে লাভ নাই, তাৰ কাৰণে আমি আগৰ পৰাই, মানুহ সজাগ হৈ থাকিব লাগিব।
সজাগ হৈ থাকিব লাগিব, অ'। এতিয়াই ৰাতিপুৱা, ৰাতিপুৱা ল'ৰা-ছোৱালী স্কুল পঠিয়াবলৈও দিগদাৰ। দিনত বৰষুণজাক হৈ যায়। বানপানী হয়, অনা-নিয়া অসুবিধা
মানে দুনিয়াত ফুৰি, গম পাইছে বুলি কোৱাই নাছিলে।
অ'।
মই যদি ঘূৰি ফুৰা মানুহ অফিচৰ পৰা ওলোৱা নাই, গম পোৱা নাছিলে বোলে এইটো
অ'।
এই যে যে, ডাঙৰ বৰষুণ এজাক তেতিয়া তোৰ ছোৱালী এজনীয়ে জুৱেলাৰি দোকান এখনত চাকৰিও কৰে। তাই এনেকে পৰা যাওঁতে, মানে নলাটো আধা কাটি পেলাই থৈ দিছিলে। কৰিবলে যে, কাপোৰখন যে, খুলি পৰিলে যে
অ', অ'।
পাৰিম। তাৰপিছতে
এই ফোনটো, ফোনটো অকণমান হেৰি হৈছে অ'।
আৰু, শুনা পোৱা নাই তই?
অ', মাজে-মাজে ডিষ্টাৰ্ব দি আছে।
সেইখিন কন্টিনিউ কৰি দিওঁ দে আৰু
অ', অ', অ', কাটি দে, অ'।
নালাগে, এইখিনি কন্টিনিউ হৈ যাওক আৰু, বেছি হেৰি, নাই মানে
অ', হ'ব দে, থ', অ', হ'ব, উম, উম।
তাৰপিছত তোৰ সেই তুমি এইটো হেৰি পালে বাৰু, ছোৱালী
হ
কৰিলে আৰু ট্ৰেইনত আমাৰে মাইকী মানুহৰে ভয় লাগে
তাকেই তো
তেতিয়াৰ পৰা আহোঁতে যদি, এনেকুৱা বৰষুণ হয় কিন্তু, এনে ল'ৰা-ছোৱালী
উম।
আৰু আমাৰতো কাহিলীপাৰা ৰাস্তাটোত বেছি হৈছে, এই সমস্যাটো
কাহিলীপৰাৰ ৰাস্তাটো বেছি হৈছে যেতিয়া সেই দষটো -
অ, আৰু মানে তোৰ আৰু যিবোৰ এৰিয়াত মানে তোৰ পাহাৰ আছে আৰু। পাহাৰ থকা এৰিয়াত বেছি হয় এই প্ৰব্লেমটো।
পাহাৰৰ পৰা পানীটো ডাইৰেক্ট তললে নামি গুছি আহে।
অ, পাহাৰ নথকা এৰিয়া বিলাকত অকমান কমাব পাৰি। কিন্তু মানে - আৰু যোৱা বানপানীটোত যে চাৰি পাঁচ - জন মানুহয়েই গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী হৈছিলে ন। তাত - চাৰি পাঁচজন মানুহো মৰিছে আৰু সেইবিলাকটো ধৰ - কিতাপত আহিছে কিন্তু কিছুমান মানুহ - পিছলৈকে ডাঙৰ ডাঙৰ নলা বিলাকতো বিচাৰি পোৱা গৈছে।
পাইছে অ।
তাৰ কাৰণে সেয়াই এইটো কি কৰিব সঘনাই নলা নৰ্দমাটো চফা কৰি থাকিবই লাগিব। আৰু পাহাৰৰ কাৰণে যাতে পানীখিনি - এ তললে নামি নাহে আৰু পাহাৰৰ পাহাৰ কটা পাহাৰৰ গছ গছনি কটাবোৰ বন্ধ কৰি থাকিব লাগিব।
হেল্লো'।
বেয়া কাম নকৰিলেতো মানে আমাৰ এই এইটো সমস্যাৰ পৰা মানে আমি -
নহ'ব আৰু সাধাৰণ সাধাৰণ বৰষুণ এজাক হ'লেই বানপানী হৈ যাব।
কিয়?
তাৰপিছত মানুহৰ ঘৰে দুৱাৰে পানী সোমাই কিমান ক্ষতি বস্তু। ঘৰৰ বস্তু ল'ৰা-ছোৱালী স্কুলৰ পৰা অহা নিয়াৰ এটা টেনশ্যন।
অ, আগতেতো গুৱাহাটীত এইটো সমস্যা নাছিলে।
নাছিলে।
নলা- নৰ্দমাত - কেনেকুৱা সেইয়ে হয় লেতেৰা আৱৰ্জনাবোৰ ভৰ্তি হৈ গৈছে, সেই বোৰ চফা কৰাৰ কোনো মানে হেৰি কৰা নাই। সেই কৰিলেই নহব ডাঙৰ সজাগ হব লাগেব। সেই যে সজাগ - তৰ লেতেৰা বাকলি বস্তু প্লা এইবোৰ যদি নেপেলাও তেতিয়া - বহুতখিনি মানে সমস্যা সমাধান হব।
সমাধান হ'ব। আচলতে আমি চৰকাৰক দুখিও লাভ নাই অকল চৰকাৰক দুখিলেই নহ'ব সাধাৰণ মানুহখিনিও সজাগ হ'ব লাগিব।
আৰু দুদিন পলিচক দেখি পেলাই এইখিনি বস্তু নকৰো তাৰ দুদিনমান পিছত আকৌ কৰিম এই - টো তো নহয় একচুৱেলি।
নহয় নহয় নিয়মীয়াকে কৰি থাকিব লাগিব।
চাফা কৰিব লাগে আমাৰ ইয়াত কি হয় বাৰিষা দিনত ইয়াৰ কাৰণে নিৰ্দিষ্ট বিভাগো আছে। দিয়া হয়
অঁ অ।